ফোন কৰিলো।
হয় ধন্যবাদ।
হয়, মই আপোনালৈ এটা বিশেষ কাৰণত ফোন কৰিছিলো।
হয়, কওকচোন।
হয়, আমাৰ এখন অ কলাক্ষেত্ৰ নিৰ্মাণ চলি আছে আপুনি সেই বিষয়টো টো অৱগত হয়েই।
হয়, হয়।
হয়, সেই কলাক্ষেত্ৰখনত আপোনাৰ হেনো অতিথি হিচাপে স্কুলৰ ফালৰ পৰা নিমন্ত্ৰিত কৰা হৈছিল, তাৰ বিষয়ে অলপ মান যদি আপুনি বিতৰম ভাৱে ক'লে হে'তেন মই অলপ ভাল পালো হে'তেন।
হয়। কলাক্ষেত্ৰ হ'ল আমাৰ শংকৰদেৱ অ মাধৱদেৱ কলাক্ষেত্ৰ বুলি জনা যায় আমাৰ যি নাৰায়ণপুৰ অঞ্চলত অৱস্থিত নিৰ্মাণ কৰা হৈছে, মাধৱদেৱৰ যিবোৰ কলা কৃষ্টি সংস্কৃতি সকলো ইয়াত দেখিবলৈ পোৱা যায়
হয়।
হয়।
মাধৱদেৱৰ মাধৱদৱ, এতিয়া যিহেতু আমাৰ গাঁৱৰ যিকোনো মানুহ সেই ধৰক আপোনাৰ তেওঁৰ কথা যি সৰু লৰা ছোৱালীয়ে তেওঁকতো দেখা নাই আমিও দেখা নাই। উম এতিয়া তেওঁৰ কথা কিছুমানে বহুতো নাজানিব পাৰে সেয়েহে আমাৰ ইয়াত নাৰায়ণপুৰ অঞ্চলত এই কলাক্ষেত্ৰ মাধৱদেৱ কলাক্ষেত্ৰ স্থাপন কৰা হৈছে।
হয়।
এতিয়া সৰু সৰু কণ কন ল'ৰা ছোৱালী খিনিয়ে ইয়াত তাত গৈ মাধৱদেৱৰ যি উম অপৰুগীয়া মানে বস্তুু, সম্পদ সেইবোৰ দেখি
ভালদৰে চাব পাৰিব হয় হয়। আৰু তেনেধৰণে আমি আমাৰ এখন গাঁৱতো তেনেধৰণৰ শংকৰদেৱ অৰ এটা অনু অনুষ্ঠানো আমি ইয়াত পাতিম বুলি ভাবিছোঁ আৰু তাৰ লগত আপোনাক মই আৰু এটা কথাৰ কাৰণে এই ফোন কলটি কৰিলোঁ
হয় কওকচোন।
আমাৰ জুবিন গাৰ্গ আপুনি চাগে জানেই। তেওঁ গান আমি সৰুৰ পৰাই শুনি ডাঙৰ হৈছো।
হয় তেওৰ কথা নজনা মানুহ নায়েই।
হয় তেওৰ গান আমাৰ অন্তৰত বহি আছে তেওৰ সুমধুৰ সংগীতৰ সুৰ আমাৰ মন কাহিনীয়ে তেও নিশীয়া এজন সুন্দৰ গীতিকাৰ আমাৰ এই অসমত চাগে
আকৌ দুবাৰ জন্ম নহবএ।
হয় এ সেইবাবে তেওৰ আহ এটা আমি অনুষ্ঠানো আমি পাতিম বুলি ভাবি আছোঁ। আৰু তেওঁৰ কথাটো আপুনি জানেই তেওঁৰ আহ কিবা অনুষ্ঠান পাতিলে তেওঁৰ নাম নোলোৱাকে নাযায়ে এতিয়া। তেওঁৰ মৃত্যু হোৱাৰ পাছত আপুনি এতিয়া চাব পাৰে বহাগী মেলা হওঁক বা ৰাস হওঁক, থিয়েটাৰ হওঁক, যি হওঁক, তেওঁৰ এখন শ্ৰদ্ধাঞ্জলি তেওঁ আহ প্ৰদান কৰা হয়। তেওঁৰ নাম নোলোৱাকে সেই অনুষ্ঠানটি আমি আগবঢ়াই নিনোওৱেই। তেনেধৰণে আমি এটা তেওঁৰ বাবে এটা নিজা ববীয়াকে এটা অনুষ্ঠান আমি পাতিম বুলি ভাবিছোঁ।
হয়।
আৰু অ' হয় আৰু দ্ৰুতসমূহৰ বিষয়টো আপুনি জানেই তেওঁৰ যেনে ধৰণৰ মিছন চাইনা তেনেধৰণৰ কি সুন্দৰ চলচিত্ৰ আমাৰ মাজত এখন থৈ গৈছে, তেনে ধৰণৰ কেইবাখনোত তেওঁ আৰু তেওঁৰ মৃত্যু হোৱাৰ আগত এখন চলচ্চিত্ৰ বনাইছিল, যিখন চলচ্চিত্ৰ নাম হ'ল ৰৈ ৰৈ বিনালে। তেনেধৰণৰ সুন্দৰ চলচ্চিত্ৰ আমাৰ অসমীয়া জগতত তেওঁ থৈ গৈছে।
হয়।
সেইবাবে আমি তেওঁৰ ওপৰত অ'
দুআষাৰ
আহ' তেওঁৰ ওপৰত মই আহ' বহুত ধন্যবাদ জ্ঞাপন কৰোঁ। তেওঁৰ বাবে মই চিৰ কৃতজ্ঞ।
হয় হয়।
যি সুন্দৰ চলচিত্ৰ আৰু যি সুন্দৰ গীত গায় তেওঁক সেইবাবে সকলো মানুহে ভাল পায়। আৰু তেওঁক আমি নহয়, আমাৰ দেউতাৰ দেউতাকে তেওঁৰ গীত শুনি খুব ভাল পায়।
হয়।
আমাৰ দেউতা মই আমি সকলো সৰুৰ পৰা তেওঁ গীত শুনিয়েই ডাঙৰ হৈছোঁ।
হয়।
আৰু আমাৰ যি দেউতাৰ দেউতা তেওঁ জুবিন গাৰ্গৰ বাবে ঢোলো বজাইছিল মই জনামতে।
হয় হয়।
হয়। আহ' তেওঁ লেখীয়া এজন গীতিকাৰ আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ বাবে আমাৰ খুবেই দুুখ আৰু আহ' তেওঁৰ দৰে এজন আৰু এজন আমাৰ শিল্প আছিল, যিজন শিল্প হ'ল ভূপেন হাজৰিকা।
হয়, ভূপেন হাজৰিকা উম' বহুত ভাল মানুহ আছিল।
হয় তেওঁ গীতো আমাৰ মাজত খুবেই সোমাই আছে, কিন্তু তেওঁৰ গীতত কৈ অধিক সুন্দৰ গীত আমাৰ জুবিন গাৰ্গৰ বুলি আমি ভাবোঁ। আমি জুবিন গাৰ্গক মৰমতে জুবিন দা বুলি আমি আহ নাম দিছোঁ।
হয় তেওঁ অকল জন গীতিকাৰেই নহয় তেওঁ এজন খেলুৱৈও আছিল।
হয় আপুনি কাৰ কথা কৈছে বাৰু?
জুবিন দা, জুবিন গাৰ্গৰ কথা কৈছোঁ।
হয়, হয় হয়।
তেওঁ ফুটবল খেলি ভাল পাইছিল।
হয়।
তেওঁ গীতিকাৰ, ৰূপকাৰ বুলিও জনা যায়।
হয়। তেওঁৰ নিচিনা এজন ভাল মানুহ নাছিলেই মই জনামতে। তেওঁ উঠি অহা প্ৰজন্মক গীত গাবৰ বাবে বহুত সহায়ো কৰিছিল আৰু দৰিদ্ৰ মানুহক তেওঁৰ আধা ধন দি আ দৰিদ্ৰ মানুহখিনিক সহায়ো কৰিছিল তেওঁৰ নিচিনা এজন অ ভাল মানুহ চাগে এই পৃথিৱীত আজিলৈকে নাছিলেও আৰু আগন্তনত থাকিবও পাৰে। কিন্তু মই আশা ৰাখিম যে তেওঁৰ নিচিনা এজন সফল আৰু একদম ভাল ব্যক্তি আহ' আমাৰ মাজত আকৌ' এবাৰ ঘূৰি আহে।
হয়, হয় কিন্তু আপুনি এহ এটা ভাল কথা কৰিলে।
হয় আৰু তেওঁক গান সেকে আপুনি খুব শুনি তেওঁ প্ৰায় এহেজাৰতকৈও অধিক গান আমাৰ মাজত থৈ গৈছে।
হয়, তেওঁ প্ৰতিটো গা নৰ মাজত এটা এটা কাহিনী লুকাই আছে।
হয়, এইটো আপুনি এটা বৰ ভাল কথা ক'লে এইটো মই আপোনাক কম বুলি ভাবিছিলোৱে। তেওঁৰ প্ৰত্যেকটো গানৰ মাজত এটা এটা সুন্দৰ কাহিনী আৰু এটা আ, মৰম সোমাই আছে যিটো আমি শুনিলেই আমাৰ মন কাহি লৈ যায়। আমি সেই গানটোত বিলু বিলীন হৈ পৰি যাওঁ এনে সুন্দৰ গীত তেওঁ প্ৰদৰ্শন কৰি গৈছে আৰু তেওঁ সমাজত টকাৰ বাবে নহয় তেওঁ আমাৰ মৰম দিবৰ বাবে তেওঁ সকলো গীত গাইছিল।
হয়।
হয় আৰু তেওঁৰ যোনদিনাখন মৃত্যু হৈছিল সেইদিনাখন অসমৰ সকলো ব্যক্তি তেওঁক চাবৰ বাবে গৈছিল আনকি আমিও গৈছিলোঁ চাবৰ বাবে।
হয় উহ দুহেজাৰ ঊনৈশ চনতে জুবিন গাৰ্গ আমাৰ নাইনপুৰ অঞ্চলত উপস্থিত হৈছিলহি। আৰু দুই দুই নম্বৰৰ বাৰ তেওঁ ইয়াত উপস্থিত হবলৈ নাপালেহি।
হয় সেইটো আমাৰ বাবে খুবেই দূষিত কথা। হয় সেইটো আমাৰ বাবে খুবেই দূষিত কথা। হয়, অ', তাৰ পাছত কওঁকচোন?
জুবিন দা মানে এজন ভগৱান বুলিয়ে কওঁ আমি।
হয়।
উহ কাৰণ জুবিন দাক সকলোৱে সন্মান কৰিছিল।
হয়, হয়। আৰু জুবিন গাৰ্গৰ লিখীয়ে এজন আৰু এজন মহা গুৰু আছিল যিজন আমি শংকৰদেৱ বুলি জনা যাওঁ। তেওঁ আমি জুবিন গাৰ্গৰ লগত তুলনা কৰিব নোৱাৰো। কিয়নো তেওঁ আ, আৰু জুবিন গাৰ্গৰ দুইজনৰ এটা এটা আ, নিজাববী আখ্যা আছিল। আমি শংকৰদেৱক আ ধাৰ্মিক হিচাপে আমি বেছি ভাবোঁ। কিন্তু আমি জুবিন গাৰ্গক নিজৰ পৰিয়ালৰ এজন সদস্য হিচাপে ভাবোঁ।
উম, হয়, উম, উম, শংকৰদেৱ শংকৰদেৱে বৰগীত ৰচনা কৰিছিল আৰু বৰগীত ভাই গাই ভাল পাইছিল, আৰু শংকৰদেৱে নাটক ৰচনা কৰিছিল, ভাওনা ৰচনা কৰিছিল, অংকীয়া নাট ৰচনা কৰিছিল, আৰু তেওঁ অংকীয়া নাট পৰিৱেশন কৰিছিল।
হয় আপুনি তেনেকে কথাটো ক'লে আমাৰ এইটো আ, খৰ হৈছে জোখতকে, আপুনি অকণমান কথা পতাদি কথাটো কওঁক।
হয়। শংকৰদেৱে নামঘৰ প্ৰতিষ্ঠা কৰিছিল বুলি জনা যায়।
হয়।
শংকৰদেৱে যিহেতু বৰগীত নাটক, ভাওনা আদি ৰচনা কৰি ৰচনা কৰি বা গাই ভাল পায়। আৰু আমাৰ জুবিন গাৰ্গে ভাল পায় গান গাই খেলি এইবোৰ কৰি।
হয়। এতিয়া আমি জনামতে শংকৰদেৱৰ শিষ্য অ', বহুত। আহ প্ৰিয় শিষ্য আছিল মাধৱদেৱ, তেওঁ আমাৰ মাজত বহুতো আহ তেনেধৰণৰ নাটক থৈ গৈছে। আৰু তে এনেধৰণে জুবিন গাৰ্গৰ নিচিনা আমাৰ এতিয়া কোনো শিষ্য নাই, কিন্তু জুবিন গাৰ্গে বহুতো আহ মৰম চেনেহ আমাৰ মাজত দি থৈ গৈছে, সেয়াতে আমাৰ বহুত সন্তুষ্ট। আৰু আমি আশা ৰাখিলো তেওঁৰ নিচিনা আৰু এজন গায়ক আমাৰ মাজত আকৌ আহক বুলি তাৰে আমি কা অ কামনা কৰিছোঁ।
শংকৰদেৱে যিহেতু মাধৱ শংকৰদেৱে মাধৱদেৱতকৈও বহুত বেছি যি বৰগীত ৰচনা কৰিছিল, আৰু তেওঁ ৰাস্তা দি আহি থাকোতেনে এদিন বন পোৰা জুই তেওঁৰ বৰগীত খিনি পুৰি পেলাইছিল। আৰু এতিয়া মাত্ৰ অকল এশ সাতাৱন্নটা বৰগীতহে পোৱা যায়।
হয়। এইটো এটা বৰ জানিবলগীয়া কথা আপুনি মোক এ শিকাই থৈ গ'ল। তাৰ বাবে মই আপোনাৰ ওচৰত অতিকে কৃতজ্ঞত।
ধন্যবাদ ধন্যবাদ।
হয়। আহ জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি আছিল, যিজন ব্যক্তি ক্তিৰ ফটো এতিয়া প্ৰত্যেক ঘৰ অসমীয়াৰ মাজত আছে। জুবিন গাৰ্গে কোনো জাতি ধৰ্ম এইবিলাকৰ ওপৰত বিচাৰ কৰা নাছিল, জুবিন গাৰ্গে সকলো জাতিক সমান চকুৰে চাইছিল। সেইবাবে জুবিন গাৰ্গক অকল অসমীয়া জাতি বুলিয়ে নহয়, অ জুবিন গাৰ্গৰ প্ৰতিটো জাতিয়ে তেওঁক ভাল পায়। তেওঁ মিচিং, কছাৰী, বড়ো, আহোম এইবিলাকৰ ওপৰত কোনো ভেদাভেদ কৰা নাছিল তেওঁ সকলোকে সমান চকুৰে চাইছিল।
হয়।
হয় কওকচোন।
শংকৰদেৱৰ কথা মানে কৈ এদায় আদায় কৰিব নোৱাৰি।
হয়।
শংকৰদেৱৰ কথা মানে ইমানেই আছে তেওঁ ইমানেই কৰি থৈ গৈছে অসমীয়া সংস্কৃতিৰ বাবে
হয়।
তাক কৈ আদায় কৰিব নোৱাৰি শেষ কৰিব নোৱাৰি।
হয়।
আৰু তেনেদৰে জুবিন গাৰ্গেও আমাৰ অসমীয়া সংস্কৃতি লৈ বহুতো অমূল্যয় সম্পদ দি গৈছে, সেয়া আমি কেতি ৱাও কৈ শেষ কৰিব নোৱাৰোঁ।
হয়। তেনেধৰণৰ আমাৰ আ এতিয়া আমি ক'ব বিচাৰোঁ আমাৰ
এতিয়া আপোনাৰ ভাওনাৰ কথা অলপ আমি কলে ভাল পাম।
হয় হয় হয় এতিয়া আমাৰ ভাওনাৰ সংস্কৃতিটো আমি জীয়াই ৰাখিবৰ বাবে আমি এখন ভাওনাও অনুষ্ঠিত কৰিম। আ আমি জুলাই মাহৰ সেই তাৰিখে আমাৰ এখন ভাওনাও আমি অনুষ্ঠিত কৰিম বুলি মিটিং চলি আছে। কিন্তু এতিয়ালৈকে আমাৰ সঠিক হোৱা নাই, আৰু মই জনামতে আমাৰ নামঘৰত আহ প্ৰায় দহটা নে এঘাৰটা ল'ৰা-ছোৱালীক আমাৰ দিহাও আহ দিখৌ শিকাই আছে। আৰু তেওঁলোকে হয় হয়, আৰু তেওঁলোকে আমাৰ তাত দুহা আৰু অ গায়ন-বায়ন চলাই নিব।
হয় দূহৰত আপোনাৰ ছজন আৰু গায়ন-বায়নত আছ